হেল্ল'
অ'।
হেল্ল'
হেল্ল' মই শুনিছোঁ, শুনিছা?
অ', শুনিছোঁ, শুনিছোঁ কোৱা।
অ', এ গা ভাল না- ভাল নাছিলে ভাল পাইছা নেকি?
গা ভাল পাইছোঁ, অ' অলপ।
অ'। তাকে
কি কৰিছা অ' এতিয়া?
মই, এ এনেই।
অ'
ভাত পানী বনোৱা হ'ল।
ভাত পানী বনালোঁ দেই কিন্তু খোৱা নাই বাৰু বনাই থৈছোঁ।
অ', কি চব্জি বনালা?
অ' বনালে
অ', মই বনা- বনাম আৰু এতিয়া। লাহেকে, উম, ইমান গৰমত খাবলৈও মন যোৱা নাই। বেছি সময় হোৱা নাই চাহ খাই হল যে অ'। গৰমৰ কাৰণে অ'। গৰমৰ কাৰণে
মাততো অহা নাই হা ভালকে।
আপোনাৰ মাতটো, হে এতিয়া আহিছে এতিয়া আহিছে অলপ লাগি লাগি আহিছে হ'।
অ' শুনিছ, অ' শুনিছোঁ।
অ' মোৰ ফালে মোৰ ফালে অহা নাই অ' মাতটো লাগি লাগি আহিছে অ' এতিয়া আহিছে। পিছে কি কৰি কথা হৈছে আৰু এতিয়া?
হা?
হেল্ল'। কোনে কোনে আছে আকৌ এতিয়া?
এতিয়া মই আৰু ল
ঘৰত কোন অ', অ'।
উম।
ইমান গৰম পৰিছে এনেকুৱা গৰম বতৰত নহয় মানুহ যে জীয়াই থা থাকিবলৈ সুবিধা হৈছে দেই।
সঁচাকে আকৌ ইমান বেয়াকে দিছে নহয় গৰমটো।
এনেকে যদি আৰু এসপ্তাহ মান দিবিলে কিনে কি হ'ব মানে ভাবিয়েই ভয় লগা।
সঁচাকে ভাবিয়ে ভয় লগা হৈছে মানুহবোৰ ইমান বেমাৰ আজাৰ হৈছে। গৰমৰ কাৰণে।
অ'।
টাউনৰ মানুহবিলাকতো বেছিয়ে গৰম হৈছে নেকি গছ গছনিও নাই।
আমাৰ অ' আমাৰ গাঁৱলীয়া জেগা হয় ইমান গৰম পৰা নিচিনা লাগিছে।
সেইটোৱে, টাউনৰ মানুহবোৰতো আৰুহে গৰম লাগিছে।
হয়।
ফেনৰ হাৱানো কিমান ল'বা ফেনৰ হাৱা লৈ লৈওতো গৰম বতাহে মাৰে।
উম, বেছি হেৰি বেমাৰীহে হয়গে মানুহবোৰ যে।
সেইটোৱে আকৌ। ফেনৰ বতাহটো বেছি ল'লেও ভাল নহয়।
হয় হয়।
উম। এতিয়া তুমি দৰৱ পাতি খাই আছা।
অ' খাই আছোঁ অ' গাঁৱলীয়া ঔষধে খোৱা হৈছে বেছি।
অ', অ', গাঁৱলীয়া ক'তো খাব লাগে। তোমাৰ গাঁৱলীয়া ঔষধটো ন' আজিকালি গাঁৱলীয়া ঔষধটো বেছি, ভাল।
হয় হয়। মানে আজিকালি কি হ'ল এতিয়া বে আগতকৈ মানে আগতে গাঁৱলীয়া কিবা এটা হ'লে কিনে, মানে মাহঁতে আকৌ ককাহঁতে একদম মানে ক'ব গ'লে মানে পতককে মেদি নহয় গাঁৱলীয়া ঔষধ দি কিনে এনেকুৱাকে হেৰি কৰি দিয়া এতিয়া, লাহে লাহে সেইবোৰ হেৰাইছেগে আৰু।
হেৰাইছেগে আৰু পাবলৈ নোহোৱা হৈছে নহয়।
এতিয়া মানে বেছি এনেকুৱা জেগাবোৰ ধৰা কিছুমানে
এ, মানুহৰ জনবসত বেছি হোৱা কাৰণে ধৰা তোমাৰ জংঘলবোৰ নাইকিয়া হৈছ ন' সেইটো কাৰণে বস্তুবিলাক বা ঔষধ বিলাক পাবলৈ নোহোৱা হৈছে আৰু, সেইটো কাৰণে। আগৰ দিনত ইমান গৰমো পৰা নাছিলে দেই আগৰ।
হয় হয়।
আমি সৰু হৈ থাকোতে ইমান গৰম অনুভৱ যেন হোৱাই নাছিলে। এতিয়াহে ইমান গৰম অনুভৱ হয়।
জনসংখ্যাও বাঢ়িছে ঘৰবোৰো বাঢ়িছে গছ গছনিও কাটিছে কাটিবলগীয়া হৈছে
উম, সেইটো কাৰণে গৰমবোৰ বেছি হৈ আছে
গছ গছনি এতিয়া নোহোৱা হৈ গৈছে গৰমটোতো পৰিবই
উম, তাকে হে খেতি পথাৰ কি হৈছে, ৰুৱা হৈছে নেকি?
হাঁ?
খেতি পথাৰ ৰুৱা হৈছে
নাই - নাই - নাই ৰুৱা, নাই ৰুৱা। নাই - নাই ৰুৱা অ', নে ৰুৱা হোৱা নাই, বৰষুণ নাই, পানী নাই পথাৰত
অ', পানী নাই ন' তোমালোকৰ ফালে পথাৰত।
অ', নাই নাই শুকান হৈ আছে।
অ',
আপোনালোকৰ ফালে নকোৰা চাগে ন?
অ', আমি নকৰোঁ। আমি নকৰোঁ।
জেগা চেগা আছে হা পানী আমাৰ ফালে নাই।
অ', জেগাই জেগাই হৈ আছে ন' পানীতো, জেগাই জেগাই নোহোৱা মাহ হৈছে
উম,
এদিন আগত বৰষুণটো পথাৰ বিলাকত ন' আৰু কৰবাত কৰবাতো বানপানীয়ে হৈ আছিলে। কিন্তু এই ৰ'দটো দিয়াৰ পৰা দেখোন মোবাইলতে দেখিছো সেইদিনাখন কৰবাত ভেকুলী বিয়া পাতা। পঠাৰত পানীয়ে নোহাৱা হ'ল নেকি?
দেখিছিলোঁ দেই উম, দেখিছিলোঁ ময়ো। ভেকুলী বিয়া পতা।
কি কৈছে?
হে? হেল্ল' হেল্ল'
হেল্ল'
অ',
শুনিছা?
অ', এতিয়া শুনিছোঁ মাতো লাগি লাগি আহে আকৌ কোনোবা এ টাইমত।
অ', এই নেটৱৰ্ক টোৱে ডিষ্টাৰ্ব দিয়ে নেকি, সেইটো কাৰণে এনেকুৱা হয় নেকি। হে?
অ', শুনিছোঁ শুনিছোঁ এতিয়া।
অ', এ কেতিয়াবা কেতিয়াবা ডিষ্টাৰ্বেই দিয়ে নেকি, সেইকাৰণে এনেকুৱা হয়। এনেই কলটোত ঠিকেই থাকে ন?
অ', অ', অ, ভকলি বিয়া চাই পাইছে আপুনি?
মোৰ তেনেকে যে দেখা নাই দেই।
অ'।
উম, মই তেনেকেই ধৰক দেখা নাই একেবাৰে ওচৰৰ পৰা। এনেকে দেখা নাই ভেকুলী বিয়া। তোমালোকৰ ফাললে পাতে নেকি?
আমাৰ ফালে ভেকুলীৰ বিয়া নাপাতে হা। আমাৰ মা ঘৰ ফালে থাকো দে এবাৰ তৰাণী বুলি কয় ন তাত দেখিছিলোঁ মানে ভেকুলী বিয়া পতা।
অ', পাতে পাতে বহুত মানে গাঁৱৰ মানুহবিলাক তাকে ভেকুলী বিয়াতো পাতে বেছি এনেকুৱা খৰাং বতৰ কৰিলে। তোমাৰ খেতিপথাৰ ছিজনৰ টাইমত।
উম।
আমাৰ ফালে তেনেকে পাতা দেখা নাই মানে।
অহ।
আগতে এতিয়াও বাৰু দেখা নাই।
তাৰমানে বৰষুণ অ' নিদিলে কিনে ধৰা খেতি বাতি কৰা বোৰৰ কাৰণে অসুবিধা হ'লে কিন্তু ডাইৰেক্ট মানেটো ভেকুলী বিয়াই পতা হয়।
কৃষিৰ ওপৰতে ধৰ ধান আমাৰ অসমীয়া মানুহ বিলাকেতো বেছি অসমৰ মানুহবিলাকো ধান খেতিৰ ওপৰতে অলপ নিৰ্ভৰটো ন মানুহৰ গাঁৱলীয়া যিবিলাক মানুহ। ত' খেতিটোৰ কাৰণেতো ধান কেইটাই ৰোবৰ কাৰণে। ত পানীতো প্ৰয়োজন হয়ে ন সেইটো কাৰণে আৰু।
হয়, হয়।
বেছিভাগ মানুহেতটো অসমতো ধান খেতিটোয়ে কৰে।
অ'। ধানৰ খতি ধানৰ খেতি কৰিলে ধানৰ খেতি কৰিলে কি হয়। মানুহৰ মানে যি ধৰা ফেচ ফ্ৰেচ ফ্ৰেছ মানে ধৰা ধান চাউল একো কেমিকেল জাতীয় বস্তু মিহলাই মানে তুমি নিজে কৰিবা নিজে আনিবা কুটোৱা বা খাবা হয় নাই।
সেইটোয়ে আৰু নিজৰ ঘৰৰ ধান
কমকে হ'লেও ছমাহ মানলৈ হ'লেও কিছুমান মানুহৰ ধৰা দুবিহীয়া তিন বিঘা খেতি থাকিলে তেনেকুৱা মানুহেও ধৰা কৰে। সেইটো ছমাহ মানলৈকে হ'লেও নিজৰ ঘৰৰ ধান চাউল খাব পাৰে আৰু ঘৰৰে ধানৰ চাউল খাব পাৰে আৰু তেনেকুৱা। কিছুমানে ধৰা বহুত কৰে। এনে আমাৰ মাহতৰ বাৰু গোটেই বছৰটোৰ কাৰণে হৈও থাকে আৰু আমাৰ ইয়াত যেনিবাকে নাই আৰু।
হয়। থাকে থাকে।
উম।
বৰা মানে খেতি কৰিলে কিনে বিহুত ধৰা বিভিন্ন ধৰণে বৰা চাউল হওক কোলা বৰা চউল বগা বৰা চাউল লাহি
অ', বহুত ধৰণৰ আজিকালি বহুত ধৰণৰ আৰু গাঁৱলীয়া সেই কি কয় তোমাৰ বৰা চাউলবিলাক বজাৰত আজিকালি বহুত পোৱা যায়।
উম, পোৱা যায় কিন্তু কিছুমান বৰ বৰ এটা লিকতাই নাথাকে মানে সেইটো হেৰিতও নহয় মানে। পিঠাবোৰ নুঠেগে মানে দেই। হম?
মাটিটো লৈ লৈ হয় নেকি এইটো।
অ', মাটিত লৈ লৈও হয় হোৱাতটো দেই। কিন্তু কিছুমান এনেকে ধৰা তুমি ধান উলিয়া
এটা চাইডত তোমাৰ বহুত মানে হেৰি হয়। কোমল হয় চাউল টো কোনোবা এটা চাইডত।
অ'
টান হয়।
কোনোবা জেগাত চাই চাই ধুনীয়া হ'ব। কিছুমান জেগা চাই চাই পতান হ'ব উম, পতান হব। নোলাব ভালকে। তেনেকুৱাই আকৌ।
উম।
তাবাৰ আগতে আমাৰ মা হতে কোলা বৰা চাউলটো কৰে দেই খুব খেতি কৰে সেইটো। মই আৰু পিঠা চুঙা দি খাই খুব ভাল পাওঁ সেইটো গাখীৰ লগত নহলে কিনে। উম, আৰু কলা বৰা চাউল উম, উম, কিবা যে তোৰ আছে। আৰু ক'লা বৰা চাউলটো বোলে হেৰি খাল মানে হেৰি এনেকে হেৰি কৰি কিনে বনাই কিনে খালে মানে বোলে শক্তি হয়। বেমাৰী মানুহৰ কাৰণে বেছি ভাল বুলি কোৱা শুনো আকৌ।
অ'।
সেইটো বাৰু মই শুনা নাই বাৰু কি শুনিলো বাৰু অ'। অ', মই সেইটো শুনা নাইাৰু তোমাৰ মুখতহে শুনিছোঁ। এতিয়া ধৰক ম ভাল বুলি ধৰক খালে সেইটো কাৰণে।
উম, তাত তিয়াই থোৱা পানীটো খাব লাগে বুলি কয় দেই যিটো চাউল তিয়াই ন কলা বৰা চাউলটো। তাৰ পানীতটো ৰাতিপুৱা খালি পেটত খাব লাগে বুলি কয় আকৌ।
অ'।
কি?
ভাল হব চাগে নিশ্চয় সেইকাৰণে আগৰ মানুহ বিলাকে কৈ আছে।
অ', অ', কয় কয় আমাৰ মানে শহু দেউতাৰ আগতে বেমাৰ হৈ থাকে যে তেতিয়া আকৌ কোলা বৰা চালতটো মা ঘৰলৈ গ'লে কিনে আনিবাচোন যদি আছে। অ', খাব লাগে কিবা হেৰি হলে কিন্তু ৰাতি ৰাতিবা ইহঁতক খাব দিব লাগে বুলি কয় আকৌ।